ঐ শুনিছানে অ শুনিছে নে অ অ কেনেুৱা খবৰ খাতি ভাল অ শুনি আছো শুনি আছো
এয়া আছোঁ আছো ভালে বেয়াই মাজতে বাকী কি ক চালা
এ মই এতিয়া বৰ্তমান অ শুই শুই উঠাৰ বেছি দেৰি হোৱাই নাই
অ বহুত দেৰিকে শুলা
এ দেৰিলৈকে মানে ৰাতি অকমান খোৱাতো দেৰি হয় যে
অ অ তাৰ পৰা এতিয়া চাহ তাক খোৱা হ'ল হেল্ল। হেল্ল। হে-হেল্ল। হেল হেল্ল।